কহ কি কৰি আছা হে,
হেই কি কৰিবা এনে আছিলো চাহ পানী খালো অলপমান চাহ পানী খাই অলপমান এনে বাহিৰতে খোজ দি আছোঁ ৰ'বা অলপ, তুমি কি কৰি আছা?
অ'। এ মই তোমাৰ এনে আছোঁ ৰ'বা মানে এনে আৰু বহি আছোঁ। বাকী খবৰ পাতি ভালনে তোমাৰ?
খবৰ পাতি বেয়া নহয়, এতিয়া ভালে চলি আছে মানে আমাৰ আলহী আহিছে আজি। তাকেই বহুত দিনৰ মূৰত আহিলে অলপমান কথা বথা পাতিলো তেওঁলোকৰ লগত, মানে আজিকালিটো তোমাৰ জানে সম্পৰ্কীয় মানুহ আহিলে ল'ৰা-ছোৱালীবিলাকে কথা পাতিবই সময় নাই। মোবাইলতে ব্যস্ত থাকে এনেকুৱা ধৰণৰ সমস্যা বৰ্তমানটো দেখা পোৱাই চাগে তুমি ন'।
অ', এনেকুৱা সমস্যাটো দেখা পাওঁৱে দিয়াচোন মানে ধৰি লোৱা যিটো আমাৰ সমস্যাৰ সৃষ্টি হৈছে। এই মোবাইল ফ'নৰ কাৰণে এই তোমাৰ মোবাইল ফোনৰ কাৰণে বা তোমাৰ এই যিটো নতুন যুগ আছে। এই নতুন যুগত আমাৰ বিহুটোকে বহুটো লগ কে পাহৰি গৈছে হা।
অ', এইটো কিন্তু সঁচা কথা, তুমি বিহু বুলি নহয় আমাৰ যিবিলাক উৎসৱ আছে বা আমাৰ যিবিলাক প পৰম্পৰাগত বস্তু বা ৰীতি নিয়ম আছে ন' সেইবিলাক আজিকালি ল'ৰা-ছোৱালীয়ে তোমাৰ নাজানেই, মানে ভালকে কথাই ক'ব নাজানে সেই বিষয়ে, তুমি যদি এতিয়া কোনোবাক সোধা ন' যে তোমাৰ। মানে কি কৰি আছা বা কি বিষয়ে পঢ়ি আছা তেওঁলোকে সেইটোৱে ক'ব জানিব। বা তোমালোকে বিহুৰ বিষয়ে বা আমাৰ যিবিলাক পৰম্পৰাগত উৎসৱ সেইবিলাকৰ বিষয়ে জাননে? নেকি নাজানে মানে অকল কেৱল যিবিলাক অ', তোমাৰ জ্ঞান শি খিনিৰ মাজতে তেওঁলোকৰ জীৱন সমাপ্ত বুলি ভাবে আমাৰ ধৰ্মীয় যিবিলাক ৰীতি নিয়ম হওঁক। বা সংস্কৃতি হওঁক বা সভ্যতা হওঁক সেইবিলাকৰ বিষয়ে মানে অলপো জ্ঞান নাই সিহঁতৰ।
সেইটো হয় দিয়া, মানে তোমাৰ এতিয়াৰ যিটো প্ৰজন্ম আছে সেইটোৱে মানে যিটো যুগ আছে। এতিয়াৰ যোগে যিবিলাক ধৰ্ম বা তুমি বা তুমি ক'লা যে এই আমাৰ বিহু উৎসৱ। এ ধৰিলোৱা আমি বিহুতোকে ললো আৰু আমি চোৱা আমি বিহুৰ কথ কথা কিমান জানো বা আমি বিহুটোক আমি কিমান ধৰণে মানে মজা লৈছো বিহুতৰ বা বিহুতোক আমি কিমান এঞ্জয় কৰিছিলো আগতে বা এতিয়াও বাৰু কমকে কৰা যায় দিয়চোন কাৰণ এতিয়া তোমাৰ অলপ ডাঙৰ হ'লো যিহেতু এতিয়া ইমান এটা মানে যিটো সৰু মনৰ যিটো ভাব বা সৰুৰ মানে যিটো এটা ল'ৰা ধেমালি সেই ল'ৰা ধেমালিটো নাই দিয়াচোন এতিয়া। ডাঙৰ হ'লো যিহেতু। ত' সেয়ে দিয়া মানে এতিয়াৰ কিন্তু মানে আমি যেতিয়া সৰু আছিলোঁ সেই বয়সৰ ল'ৰা-ছোৱালীবিলাকে এতিয়া মানে এতিয়াাৰ সেই বয়সৰ ল'ৰা-ছোৱালীবিলাকে। এইবিলাক মানে এই ক্ষেত্ৰ ভাল নাপায় মানে এইবিলাকো। মানে তেওঁলোকে ভাবে যে কিনো বিহু এইবিলাক পুৰণি বস্তু অসমৰ বা তোমাৰ এইবিলাক আৰু কি পুৰণি বস্তুবিলাক এটা লাগি থাকে আমি বাহিৰৰ আমেৰিকা হওঁক ইউৰোপ সেইবিলাক দেশৰ সংস্কৃতি তি আমি ল'ব লাগে সেইবিলাক দেখ
ভালদৰে জীয়াই আছে, তেওঁলোকে কিবা এনেকুৱা ভাবেচোন মানে যিটো ক'বলৈ গ'লে আমাৰ যিটো জেন আলফা ফা বা তোমাৰ এই জে ন জি বুলি কয় যে দুহেজাৰ ধৰি লোৱা দুহেজাৰ দ-দহৰ পৰা পৰা যিটো আগৰ যিটো আমাৰ যুগ আছে বা আগৰ যিবিলাক মানে তোমাৰ অ', অ' ল'ৰা-ছোৱালী আছে সেইবিলাকে বিশেষকৈ এইটো মানে ভাবেই দিয়ে, কাৰণ আ আমি যিটো যুগ আছিল বা দুই হাজাৰ দশৰ আগলৈ আমি মানে তোমাৰ এইবিলাক যিমান আমি তোমাৰ আগবাঢ়ি লোৱা প্ৰযুক্তি বিদ্যাত ইমানটা আ বঢ়া নাছিল বা তোমোৰ প্ৰযুক্তিবিদ্যা আগবাঢ়িলেও তোমাৰ আমি যিবিলাক এই আমাৰ যিবিলাক শিপা আছিল সেই শিপাবিলত, শিপাবিলাকত সদদ আমি মানে ধৰি ৰাখিছিলোঁ বা সেই শিপাবিলাকত আমি সদায় অ', মানে এইবিলাক উপভোগ কৰি বহুত ভাল পাইছিলোঁ এ ধৰি লোৱা তোমাৰ আগৰ বিহুৰ কথা ক'বলৈ গ'লে এই তোমাৰ ধৰি লোৱা এই মুকলি বিহু চোৱাই হওঁক বা তোমাৰ লগত লগৰ সমনীয়াৰ লগত বিহু মাৰিবলৈ যোৱা হওঁক বা তোমাৰ এইবিলাক ধৰি লোৱাক মঞ্চত বা তোমাৰ ফাংচনত এও বিহু নাচ চাবলৈ যোৱা হওঁক আজিকালিটো ফাংচন দেখিবা তুমি সেই তোমাৰ কল গায়ক গায়িকায়ে গান গাই যায়, তোমাৰ বিহু ঠৰাৰো মানুহে মানে যিদিন তোমাৰ ভাল ধৰা বিহুও আছে সেই টোত আকৌ মানুহে অপেক্ষা নকৰে কেৱল গায়ক গায়িকা চাব আহে ত' কিছুমানতো সেই গায়ক। মাজতে বহুত কাজিয়া হয় দেখিবাই তুমি সেইবিলাক তুমি নিউজত পাবাই চাগে মানে বহুত গায়ক। গায়িকাৰ মাজত এনেকে তৰ্কাতৰ্কি হয় বহুতৰে এনেকুৱ কাজিয়া লাগে। কিছুমানে তো এই মাদক দ্ৰব্য। পাণ কৰি কিনে তোমাৰ তাতে নাচিব তাতে বোকাত লুতুৰ পুতুৰ হয় এনেকে মানে, বহুত এটা কাইজা শৃংখল মানে সৃষ্টি হয় আৰু মানে এটা কমিটিও মানে বহুত মানে। মানে কাজিয়াৰ প্ৰেছাৰত মানে আগভাগ লয়, আৰু বহুত খিনিয়ে গায়কৰ লগতে আগভাগ। তোমাৰ যিবিলাক আহ কি বুলি কয় এই টোক। দৰ্শক সেইবিলাকৰ মাজতো বহুত কাজিয়া এনেকে সৃষ্টি হয়। ত' এতিয়া বিহুতো কিবা সেনেকুৱাই হৈ গৈছে মানে মানুহে যিটো বিহুৰ নাচ বিহুৰ নাচনী বিলাক, হওক বা বিহুৰ যিবিলাক ঢোল পেঁপা সেইবিলাক মানে।
কিবা এটা যেন ফেশ্বন শ্ব' বুলি ভাবে আৰু মানে তেওঁলোকে কেৱল ইনষ্টাগ্ৰাম হোৱাটছআপ। বা তোমাৰ ফেচবুক তাতে দিবলৈে মানে এইবিলাকত অংশগ্ৰহণ অংশগ্ৰহণ কৰাকেইটা নহয় যিবিলাক, চাই তেওঁলোকে সেইকাৰণে চাব যে চাগে বা তেওঁলোকে সেইকাৰণে চাগে সেইবিলাকৰ ভিডিঅ' কৰি। বা এনেকে ভিডিঅ' কৰিবলৈ যায় যাতে তেওঁলোকে কন্টেন্ট পায় যাতে তেওঁলোকে পইচা পায় তাৰ পৰা। মই সেনেকে ভাবো আৰু এতিয়া তুমি কি ভাবা অলপ তোমাৰ টো কোৱাচোন।
এ সঁচাকে তুমি মানে ঠিকে কথা কৈছা দিয়া মানে যিটো বিহুৰ সঁচা মতলব ন' সেইটো আজিকালি ল'ৰা ছোৱালীয়ে নাজানে তেওঁলোকে তোমাৰ বিহু চাই কিয় ফূৰ্তি কৰিব কাৰণে আমিও ফূৰ্তি কৰিব কাৰণে বিহু চাও কিন্তু এনেকুৱা নহয় যে আমি একেবাৰে তোমাৰ আমাৰ যি যিববিলাক শাস্ত্ৰীয় ৰীতি নীতি আছে বা যে পৰম্পৰাগত যিবিলাক বস্তু আছে সেইবিলাক জা নাজানো। সেইবিলাকৰ বিষয়ে আমি জানো সেইবিলাকৰ মূল্যবোধ উপলব্ধ কৰি কিনে আমি বিহুতটো। সকলোৱে অনুষ্ঠিত কৰোতো কিন্তু এই সময়ত তুমি দেখিবা তোমাৰ বহুতে। কি কৰে, তুমিতো কলাই কাজিয়া পেচাল লগা বুলি। তাৰে তোমাৰ চবতছে ডাঙৰ কথা হৈছে এই বিহু যিবিলাক আমাৰ অনুষ্ঠান হয় ন' তাতে কি কৰে ল'ৰা ছোৱালী বোৰে বিভিন্ন ধৰণৰ মাদক দুৰ্গ্ৰহ মানে মাদক দ্ৰব্য গ্ৰহণ কৰিব। কৰিপেলাই তোমাৰ ডাঙৰ সৰু নাচায় বা লৰা ছো- ৱালী নাচায়। মানে তুমি জানাই বৰ্তমান সেই, সেইবোৰ বেছি উৎপাদ হৈছে তো তোমাৰ জেনজিৰ নাম লৈ কিনে তোমাৰ মাদক দ্ৰব্য সেৱন কৰি মানুহৰ মাজত কাজিয়া পেচাল কৰা বা দম্বালি মাৰি কথা কোৱা এনেকুৱা ধৰণৰ মানে সমস্যাটো দেখিয়ে থাকা ত' মই ভাবো যে তোমাৰ বিহুৰ সংস্কৃতি ন' এই আমাৰ যিবিলাক নৱপ্ৰজন্ম আছে যিবিলাক এনে- কুৱা ধৰণৰ কাম কৰে তেওঁলোকে কিন্তু কেতিয়াও বুজিব নোৱাৰে বা বৰ্তাই ৰাখিব নোৱাৰে। কাৰণ তেওঁলোকৰ স্বভাৱ হয়। যিয়ে, যিহেতু সলনি হৈছে তোমাৰ মাদক দ্ৰব্যই সলনি কৰিছে ত' সেই মাদক দ্ৰব্য সলনি কৰা স্বভাৱ মানুহৰ কিন্তু ঠিক নহয় সহজে যেতিয়ালৈকে তুমি সেই- এ তোমাৰ নিশাযুক্ত বস্তুবোৰ এৰি নিদিয়া। আৰু বৰ্তমানতো জানাই সৰুৰ পৰা তোমাৰ এতিয়া স্কুল, স্কুলীয়া জীৱনৰ পৰা মানে ল- 'ৰা ছোৱালীবোৰে চিগাৰেট, চিগাৰেট তোমাৰ বিভিন্ন ধৰণৰ বস্তু যিবিলাক খাব নালাগে সেইবিলাক বস্তু খাই কিনে মানে নিজৰ জীৱনতটো শেষ কৰে লগতে মা- ক দেউতাকৰ আশাবোৰো নোহোৱা কৰি কৰি যাই আছে দিনক দিনে কাৰণ মাক দেউতাকে ভাবে ল'ৰা ছোৱালীজনে তোমাৰ ধৰা পঢ়ি আছে বা ভাল ভাল ভাল ফলাফল দেখুৱাইছে কিন্তু তেওঁলোকে ধৰা এই এনেকুৱা আমাৰ যিবিলাক শাস্ত্ৰীয় ৰীতি নিয়ম আছে সেইবিলাক নাজা- নে তাতে আৰু ওপৰত তোমাৰ বাহিৰা যিবিলাক সংস্কৃতি সেইবিলাক আঁকোৱালি লৈ আমাৰ এইটো বিহুৰ সংস্কৃতি সেইটোও লাহে লাহে ধ্বংস কৰিবলৈ চেষ্টা কৰি আছে ত' এই ক্ষেত্ৰত মানে মো, মোৰ হিচাপতে এনেকুৱা কৰিব লাগে যিবিলাক বিহুৰ অনুষ্ঠান হয় তাতে মানে তোমাৰ এনেকুৱা ল'ৰা ছোৱা- লীক বা এনেকুৱা মানুহক সো, সোমাবই দিব নালাগে যোনে তোমাৰ মাদক দ্ৰব্য সেৱন কৰে বা যিবিলাক তোমাৰ বিহুৰ ফাংচনটো তোমাৰ বা বিহুৰ অনুষ্ঠানতটো অ' বেয়া কৰিবলৈ বা পৰিৱেশটো বিনষ্ট কৰিবলৈ আহে। ত' সেয়ে মানে কি কয় তোমাৰ আমাৰ যিটো বিহুৰ কথাৰ যিটো কলা বিহুৰ যিবিলাক পৰম- পৰা, আমাৰ তিনিটা বিহু হিচাপত বিহুৰ পৰম্পৰাটো মানে বহুত বহল ন' তুমি কেতিয়াও কয় শেষ- কৰিব নোৱাৰা ত' সেই বিষয়ে আমাৰ বিহু জাতীয় উৎসৱ হিচাপে আমি বিহুৰ বিষয়ে সদায় সৰুৰ পৰাই জনা উচিত প্ৰত্যেকজন ল' ছাত্ৰ বা ছা- ল'ৰা বা ছোৱালীয়ে যিটো তেওঁলোকৰ শিশুকাল, শিশুকালৰ সম- য়ৰ পৰা আমি মুখেৰে যেতিয়াৰ পৰা কথা কওঁ সেই সময়ত তোমাৰ জানাই এই বিহুৰ গীত নাটবোৰ শুনি ল'ৰা ছোৱালী বোলে ভাল পায় বা বিহুৰ শব্দবোৰ শুনি ভাল পায় তো' সেই শব্দবোৰ অনুশীলন কৰাব লাগে তেওঁলোকক বা শিকাব লাগে, যাতে ডাঙৰ হলে সেই মাতবোৰ বা সেই শব্দবোৰ তেওঁলোকে পাহৰি নাযায় মানে নিজা সংস্কৃতিৰ যিটো চিহ্ন সেইটো যাতে তেওঁলোকৰ মনৰ পৰা আঁ- তৰি নাযায়। ত' এনেকুৱা ধৰণৰ কথা মই ভাবো বাকী তুমি কিবা কবা নেকি এই বিষয়ে আৰু?
কবলৈতো তোমাৰ বহুত খিনি কথা থাকে দিয়াচোন মানে যিটো হাৰত আমাৰ যিটো অসমীয়া স- ংস্কৃতিৰ বিহু আৰু এই বিহুটো যেনেকে তোমাৰ দিনক দিনে তোমাৰ এটা মঞ্চত থ বিহুয়ে হৈ গৈছে ত' এইটো মানে দেখিলে বেয়া, দুখে লাগে মানে আমাৰ যিবিলাক ডাঙৰ-ডাঙৰ ব্যক্তি আছিল বা ডাঙৰ-ডাঙৰ যিবিলাক সাংস্কৃতিক যিবিলাক তোমাৰ ধৰি লোৱা যোনে সমাজৰ কাৰণে কাম কৰিছিল তেওঁলোকৰ কাৰণে মোৰ বিশষ দুখ লাগে কাৰণ তেওঁলোকে এই অসমীয়া সমাজৰ কাৰণে বা আমাৰ যিটো জাতি আছে জাতিটোৰ মানে উন- নতিৰ কাৰণে কিমান খিনি নিজকে ত্যাগ কৰিলে আৰু সেই ত্যাগ খিনিক আমি এতিয়াও গুৰুত্ব দিব নাজানিলো বা সেই ত্যাগ সেইখিনিক আমি এতিয়াও মানে একো বুলি নাভাবো আৰু এ' ধৰি লোৱা তোমাৰ আমি এতিয়া এই তুমি যে ক'লা আমাৰ ল'ৰা- ছোৱালী বিলাকে তোমাৰ আজিকালি এইটোত গুৰু- ত্ব নিদিয়ে, কিয় গুৰুত্ব নিদিয়া হৈছে? কাৰণ তোমাৰ, তেওঁলোকে কেৱল, মানে যিটো মই কলো অলপ আগত, যিটো ইনষ্টাগ্ৰাম পোষ্ট তাতে লাইক বা দুটামান ভিউজৰ কাৰণে, মানে বহুতে, মানে, কি কৰে এই, এইবিলাক মানে আপলোড কৰে বা এইবিলাকত অংশগ্ৰহণ কৰে। বহুতে মানে ইচ্ছাই নকৰে মানে, এনে আৰু পইচাৰ কাৰণে, ধৰি লোৱা, আজিকালিটো জানাই, তুমি বিহু নাচিবলৈও পইচা দে। মানে, আগতে তো মানুহে বি-বিনা এক-এটকা নলোৱাকৈ নাচিছিল ত প-পইচা পাই কাৰণে বিহু নাচিবলৈ যায়, সেই এটা কাৰণ। মানে মানুহে নিজৰ যিটো ইচ্ছা অসমীয়া বিহুৰ প্ৰতি মানে বহুতৰে কমি গৈছে ক'বলৈ গ'লে আৰু মই ভাবো, এইটো যে আমি যিমান পাৰো সিমান মানে, অ ভালদৰে আমি মানুহৰ মাজত আমি এইটো প্ৰচাৰ কৰো কাৰণ চোৱা অসমীয়া জানাই অসমীয়াৰ মানে, যিটো মেইন প্ৰধান উৎসৱ, সেই প্ৰধান উৎসৱটো হ'ল বিহু। ত বিহুটো হৈছে ন আমাৰ মাজত নাই। হৈ যায় সেইটো আমাৰ মাজত খতম হৈ যায়, তেতিয়াহ'লে আমাৰ থাকিব নো কি? বাচি - উচি আমাৰ এতিয়া আছে ৰঙালী বিহু আৰু তোমাৰ মাঘ বিহু। তাকৌ ৰঙালী বিহুতো মানুহে আজিকালি তোমাৰ ইমান গুৰুত্ব নিদিয়ে ৰঙালী বিহুকো। এই গাঁৱতে গুৰুত্ব দিয়ে যি দিয়ে অলপ মানে, গৰুত ধোৱা হওক মানুহ বিহু হওক সেই গাঁৱতেে অলপ হয় চহৰতো তুমি বিহু নে - নেদেখিবা এই বাহিৰ যিবিলাক আমাৰ উৎসৱ, বাহিৰা যিবিলাক জাতিৰ চথ পূজা হওক বা যিবিলাক এই য'ত আমাৰ অসমীয়া জাতিৰ কোনো লেনদেনে নাই, তেনেকুৱাহে মই চহৰত বেছি উৎসৱ বা দেখা পাওঁ আৰু ক'বলৈ গ'লে ত দুখ লাগে দেচোন কেতিয়াবা মানে অসমতে অসমৰ উৎসৱ বিলাক পালন নকৰে সেটো বহুত দুখৰ কথা দিয়া মানে, কি ক'বা আৰু বাকী হ'ব দিয়া নহলে আজি
অঁ দিয়া হ'ব দিয়া ৰাখিছোঁ